অ'।
অ' কি কৰিছোঁ?
এইয়া অলপ ওলাই আহিছোঁ পথাৰত ট্ৰেক্টৰে হাল বাইছে তাকে চাবলৈ আহিছোঁ।
অ' বোকা দিছে নেকি।
বোকা দিছে, অ' মানে হেৰি আকৌ এই আমাৰ গৰু আছে যে গৰুে দিলে তাৰপৰা পুৰা মাটিবোৰ মানে বহুত টান টান।
অ'।
তাৰ পৰা সেই ট্ৰেক্টৰে বোৱাই দিছোঁ বোৱাই পেলাই গৰুৱে দিব লাগিব।
অ'।
তহঁতৰ হ'ল নাই খেতি কৰি।
আমাৰ হোৱাকে নাই আৰু হ'বহে।
আচ্ছা।
ঘৰতে আছানে?
উম, ঘৰতে তাকে পিছফালে ওলাই আহিছোঁ অকমান গোটেই দিনডাল বৰষুণ। ৰ'দ বৰষুণ এইপিনে কালি ৰ'দ আজিৰ পুৱা পৰা দবা পিটা বৰষুণ।
অ'।
এনেই বোলো হাল বাই হৈছে মই চাবলৈ আহিছোঁ দেখুৱাই দিছোঁ।
বা কাম বন।
কাম বন কৰা নাই দৈ মেলি আছোঁ আৰু।
অ'।
উম, তাকে ৰাতিপুৱা দওঁ গধূলি দওঁ। আবেলি দং, এই পুলিচৰ ইণ্টাৰভিউ আছে তাৰপৰা ইণ্ডিয়ান আৰ্মি ইন্টাৰভিউ আছে।
অ' দেখিছোঁ পোচ আহিছে নহয় নতুনকে।
উম।
গৈ আছোঁ কষ্ট কৰি আছোঁ মানে মামাৰ যিহেতু টুৱেন্টি চেছেভেনত মানে মানে দুহেজাৰ টুৱেন্টি চেছেভেনত মানে হেৰি দিব যে। পঁচিছ যাৰ পুলিচ দিব যে।
অ'।
তাৰ কাৰণে পুৰা লাগি আৰু।
আচ্ছা।
মানে এইবছৰ মানে অলপ বস্তটো কম মানে সেইকাৰণে মানে নেক্স বছৰলে টাৰ্গেট লৈছোঁ।
অ', অ'।
নেক্সট বছৰ মানে কি হব আমাৰ হিমন্ত মামাৰ একদম তোৰ মানে পঁচিশ হাজাৰ পচলি আছে।
অ' পাইছোঁ বাৰু নিউজত।
অ' আৰু বেলেগ মানে তোমাৰা অৱাৰ অ'লি পুলিচ ওলাব, বাকীবোৰ বেলেগ পুলিচে ওলাব মানে তোৰ মানে পঁচিশ হাজাৰ।
উম, তাৰপৰা অৰুণোদয় চৰুণোদয় পালে নে নাই বহুতে।
তঁহতৰ সোমাইছি নি?
আমাৰ নাই নাপালোঁ নহয়।
অ' আমাৰ একেই আমাৰো পোৱা নাই সেই মানুহো সোমাইছে কিছুমানৰ। কিছুমানে নাই পোৱা। মানে এতিয়া ধৰি ল' তোনে মানে অ' মানে আমাৰ গাঁৱত মানে যোনকেইঘৰ পাইছে সেই ঘ মানুহ মানে পঞ্চায়তৰ মানুহৰপৰা লিংক থকা মানুহ।
অ'।
মানে আমাৰ আমাৰ গাওখনত পাঁছ হাজাৰ মানুহে পোৱা নাই মানে পাঁচ হাজাৰ মানুহে মানে পাবলগীয়া আ, মানে ধৰি লও আ, মানে আমাতকো দুখীয়া মানুহ আছে। ছে
অ'।
কিছুমানতো ঘৰো নাই এনেই চালি এখন দি আছে, সিহঁতক মানে পাব লাগিছিলে নহেজাৰ টকা কিন্তু নাপালে।
উম।
মানে পাঁচঘৰ মানুহ আমাৰ গাঁওখনত অকল পাঁচ ঘৰ মানুহে পোৱা নাই বাকী তো মানে চাকৰি থকাকেও পাইছে তাৰপা গাড়ীত থকা কিছুমান ডাঙৰ ডাঙৰ মানে তোৰ পুৰা টকা ঘৰ থকা, পায় হাজত চাকৰি কৰা সিহঁতিও পাইছে মানে।
অ' ইয়াতো তেনেকুৱাই কৰিলে। আমাৰ মাক ইমানবাৰ পোৱালো নিদিলে এই নামটো।
উম, আমিতো ছয় সাতটামান পোৱালো আকৌ আমাৰ ঘৰত মেম্বাৰ আহি নিজে নিছে, আকৌ আমি পঞ্চায়তত দিছগে, ব্লগত দিছোগে নাই আমি নাপালোঁ। হেইটোৱে মামাই ঠিকেই দিয়ে, হিমন্ত মামাই।
তাকে, ইয়াৰ মানুহবোৰেহে হেৰি খেলি মেলি কৰি দিয়ে।
তাকে মানে এতিয়া চৰকাৰক দুখ দি দুখ দি পেলাইতো আমি লাভ নাই ন' চৰকাৰেতো দিছে, এই তলৰ মানুহখিনিয়ে খাই থৈ দিছে।
হেইটোৱেই।
উ, চৰকাৰ কমপ্লেন কৰিব লাগিব।
উম, কৰিবি।
উ, কিমান ভাল ভাল কাম কৰিছে চৰকাৰে।
বহুত ভাল কাম কৰিছে, এতিয়া আমাৰ ৰাস্তাটো কিমান বেয়া আছিলে এতিয়া ৰাস্তাটো বনাই দিলে কিমান ভাল হ'ল এতিয়া।
উম, তোৰ এতিয়া আমাৰ এটা মেইনকে ভাল হ'ল আমাৰ যোনটো গৰাখহনীয়া হৈ থাকে ন' পুৰা পানী হ'লে পুৰা আ, মাথাউৰি ভাঙি চিঙি ঘৰ চৰ উতুৱা লৈ যায়।
অ'।
এতিয়াতো মানে আমাৰ এই বিহপয়া সমষ্টিৰ বিধায়ক এই ভূপেন বৰাই
অ'।
ভূপেন বৰাই মানে এতিয়া এই দলংখন বনাই দিম বুলি কৈছে, তাকে কালি আহিছিলে। তাৰ পৰা চাই মেলি গ'ল, এতিয়া এতিয়া মানে বনাই দিব। তাৰাপা মানে মাথাউৰিটো বনাই দিব বুলি কৈছে, ভালে হৈছে আৰু।
ভালে হৈছে উম।
ৰাইজৰ সুবিধা হ'ব আৰু আমাৰ
সেইটো, অ', অ'।
নহলে আমি মানে কি হয় পানী গৈ থাকে পানী দি দি যাব লাগে গাড়ী চাৰি যাব নোৱাৰি, বাইক বাইক গাড়ী থৈ পেলাই ইফালে সেইটো পাৰে খোজকাঢ়ি যাব লাগে।
অ'।
তাৰপা এই তোৰ কলেজলৈ অহা, স্কুললৈ অহা ল'ৰা ছোৱালীবোৰে এয়া দাঙি দাঙি আনিব লাগে, ভূ লৈ লৈ আনে। নাৱৰি যে কলগছৰ কলগছৰ ভোৰ বনাই।
অ', অ'।
তেনেকে লৈ লৈ আহোঁ।
তাকে বহুত কষ্ট হয় নহয়।
তাকে দুবছৰৰ ভিতৰত ভিতৰত বনাই পেলাই কমপ্লিট কৰি দিম বুলি কৈছে, ভালেই হৈছে কাৰণ হেৰি মানে তেতিয়া মানে ভু-ভূপন বৰা মানে কংগ্ৰেছত আছিলে।
অহ
কংগ্ৰেছৰ পৰা বিজেপিত যোগদান কৰিয়ে প্ৰথম আমাৰ বিবে সমষ্টিত মানে বিবে সমষ্টিলে আহিছিলে।
অহ
সমষ্টিলৈ আহি পেলাই সেইটো যেতিয়া গাঁও গাওঁ আহিছে ন ঘূৰিব যেতিয়া তেতিয়া মানে ভাষ পণ্ডিতনে কৈছে বাই দিম বুলি
অহ
তাৰপৰা আমাৰ ঘৰৰ ফালৰ যোনটো মানে পকা ৰাস্তাটো
উম।
সেইটোতো বনাইছিলে আমাৰ বিজেপি চৰকাৰে বনাইছিলে তাৰ পৰা কি কৰিলে এই ঠিকাদাৰে মানে ভালকে নবানালে নালে।
অহ
আৰু মানে ঠিক ভাং ফুংকে কৰি পাই থৈ গ'ল। তাৰপৰা তিন বছৰমান গল তাৰপৰা গোট আকৌ ভাং চিঙি এটা তাৰৰা বা এতিয়া আকৌ নিউকে এটা বনাই দিম বুলি কৈছে।
অহ ভালেই।
উহ।
তাকে।
মানে এইখন টকা থাকে হা
এতিয়া স্কুল বিলাকতো কিমান সহায় কৰিছে কলেজ স্কুল যোৱা ল'ৰা ছোৱালী বিলাকক।
উম, তো সেই হেৰি কৰা নাই ন নিযুতম ইনা কৰা নাই।
পাইছো নহয় অ', দুবাৰ
মই তিনিবাৰ পালো আমি আমি হেৰিয়ে পাওঁ বাবু আঁচনি।
গম পাইছোঁ অ'।
বাবু আঁচনি মই তিনিবাৰ পালো।
অহ ঠিকে আছে, কিমানকে দিয়ে তহঁতক।
বাৰশ পঞ্চাছ টকা।
অ'হ।
তহঁতে কিমান পাঅ।
একেই সমান হে নহয় নহয় একেই তহঁতৰ সমানেই।
ভালে হ'ল বিন্দাছ এতিয়া নিজে চলি থাকিব পাৰিম কিতাপ পত্ৰ কিনিব পাৰিম।
সেইটোৱে নিজৰ অভাৱবোৰ পূৰণ হৈছে আৰু।
উম।
হিমন্ত মামাই বহুত সহায় কৰিছে।
কৰিছে তটো কাৰণ হিমন্ত বিশ্ব শৰ্মা চি এম থকালৈকে চি এম থকালৈকে মানে আৰু চাকৰিটো ল'লে লোৱা আৰু নহ'লে মানে চাকৰি ল'বলৈ বহুত টান আছে।
অ', অ'।
তেতিয়া মানে আমাৰ এই ঘৰ ওচৰৰতৰ মানে দাদা দুজন মান আছে সিহঁতি এতিয়া হেৰি কৰে মিস্ত্ৰী কাম সিহঁতি সিহঁতি আমাক কৈছে বোলে আমি বোলে তহঁতি কি কষ্ট কৰিছ আমি তহঁতে বোলে চাৰিগুণ কষ্ট কৰিলো। তেতিয়া তেতিয়া দিনত চাকৰি নাপালো।
উম।
ইমান কষ্ট কৰিলো বোলে মানে মানে যোনোকে কষ্ট নহয় সিহতি চাকৰি পায় যে আমি ইমান কষ্ট কৰি আমি চাকৰি নাপাওঁ। বোলে মেডিকেল পাছ হৈ পৰীক্ষা পাছ হৈ পেলাই আমি চাকৰি নাপাওঁ বোলে।
তাকে খাই পেলাই আকৌ আগতে সেই টকা দিলে পায় আৰু টকা নিদিলে নোপায়।
সেইটোৱে কওক মানে কংগ্ৰেছৰত মানে মানে কাহিনীও তেনেকুৱা আছিলে এতিয়া মানে কয় ন। আমি আমি বাৰু নাই শুনা আমি দেখা নাই কিন্তু সিহঁতেতটো মানে মিছা কথাটো নকয় ন।
নকয়।
কৈছে এতিয়া বোলে দৌৰ দৌৰ কষ্ট কৰ বোলে চাকৰিলৈ‌ ল'।
উম উম।
নহলে বোলে পস্তা দিম বোলে আমিলি। নয় এ এতিয়া মিস্ত্ৰী কাম কৰি আছো লোকৰ ঘৰত হাজিৰা কৰি আছো।
তাকে।
উম বাকী এয়া ঘৰতে আছ নেকি।
অ ঘৰতে আছো।
কলেজটো বন্ধ হৈ চাকেণ্।
বন্ধ বন্ধ।
টাৰশ্বিপ নাই কোৱা নেকি। ত নাই কোৱা নী বোলো।
মই মইয়ো কৰিমগে আজি নাই পাঁচ তাৰিখে আছে।
তই হেৰি হেৰিটো ললি নাই তই চিলাই সটো ললি নাই তইো চিলাব জানো।
ললো অ।
উ ত সেইটো ললে বহুত লা হব ফ্ৰী কেে ত এো প চাৰ্টিফিকেট দিব ন।
আহ।
ত মানে ভৱিষ্যতে তই নিজে চিলাই নিজে পইচা কাটতিিব পাৰিবি নিজৰ কাৰণে নিজে মানে বিন্ন্দা চল। এক্ট কৰালে ভালে শিকওঁ।
উম উম। তহঁতৰ নাই হয় নেকি এন্তচিত।
আমাৰ হৈ আছে এইটো মানে সপ্তাহ সপ্তাহ যাব লাগে দুদিন এইটো চাৰ্ভাই কৰিব লাগে এইটো যত। যাব লাগে ঘুৰিব লাগে।
অ
মানুহে ধৰি লও ক'ৰবাত গৈ গৈ মানুহৰ ঘৰৰ পৰা কিবা কথা সুধি পেলাই ভিডিঅ' বনাই পেলাই এনেকে নোট নোট লিখিব লাগে
অ অ
সেইটো কিন্তু চৰকাৰে কিন্তু ভাল সুবিধা কৰিলে দেই
কৰিছে অ
নিজে মানে ধৰি লও জানিলো
উম
বাকী তোৰ হেৰিত যে কিবা কিবা ঘৰতে বিজনেছ এটা কৰিছিল নহয়টো কেনেকুৱা হৈ আছে মই সোধাই নাই বহুত দিন
অ পনিৰ অ
এতিয়া তোৰ চেল জেল যায় নাই
যাই যায় গৈ আছে
এতিয়া বনোৱাত নে মানুহ লগাইছে নে নে ঘৰতে নিজে বনাইছে
ঘৰতে বনাও
অ ঘৰতে বনায়
উম নিজে বনাওঁ
ঠিকে আছে কিমান দেইেলি কিমান বনাও
ডেইলি তিনি কেজি দুই কেজি তেনেকে বনাও
অ যায়নে গোটেইখিনি
যায়াই যায়
মানে তই দোকানত দিয়ে নে নো ঘ ঘৰ পৰা আনিবলৈ আহে
নিবলৈ আহে হ'ল চেল
অ বনাও কেনেকে এইটো বস্তুটো
হেৰি আকৌ গাখীৰ লাগে গাখীৰৰ পৰা বনাই
গাখীটো কিনোৱা নাই ঘৰৰ
ঘৰৰ ঘৰৰ
অ' ঘৰ যদি ইমান খৰচ নাই তেতিয়া হ'লে।
নহয় অ'। মাত্ৰ অকনমান খৰচ হৈ আছে। ভিনেগাৰ, নেমু তেনেকে আনিব লগা হয় যে।
ভিনেগাৰ কিমান দিব লাগে।
এ, হাফৰ হাফৰটো অকমানিকে দিছে। দি দিব নালাগে নহয় ভিনেগাৰ। সেইটোত এশ টকা লয়।
কাইলৈ হে-হেই মানে তোৰ সেইটোৰপৰা ভিনেগাৰটোৰপৰা তই মানে কিমান পানী বনাব পাৰিবি?
বহুত পাৰি, দছ কেজি বিছ কেজিলৈকে পাৰি আৰু।
তেতিয়া বহুত লাভ হয়টো, তোৰ ইমান টোটেল খৰচ হয় কিমান মানে ডেৰশ টকা মান খৰচ হয় হয় নাই?
অ', অ'।
অ' এনে তোৰ ডেৰশ টকাটো তই পাঁচ, ছয় কেজি বনাব পাৰিবি।
পৰিমো নহয় আকৌ টেমাবোৰ কিনিব লাগে নহয়।
অ'। অ' মে ধৰি ল' তই কেজি দি তই য পনীৰ কেজি তই যদি ডেৰশ টকাকেও দিয়
উম, অ'।
তই যদি তিনি কেজি বেচ তোৰ তেতিয়া তিনি কেজিত চোন ধৰ দুই কেজি পনীৰ দেচোন লাভেই হৈ গ'ল।
লাভেই হ'ল অ'।
মানে তোৰ মানে এক কেজি পনীৰটোৰ যেনিবা তোৰ বাকী খৰটো ওলাই গ'ল। এই বিজনেছটো ভাল তোৰ মানে কি মানে বহুতে আজিকালি এ, মানে চব ল'ৰাবোৰ মডাৰ্ণ হৈছে ন জানে ন এইেইবোৰ এনে ব্ৰইলাৰ চইলাৰ ইমান নাখায় মানে। এইবোৰ ব্ৰইলাৰটো কি হয় পূৰা মেডিচিন দিয়া ন'।
উম।
উম, ত' মানে আজিকালি বেছি মানুহে খাই মানে যোনবোৰ ভাল মানুহ জানে সিহঁতি খায় হেৰি খাই পনীৰ খাই
কাঠফুলা খায়। মানে আমাৰ গাঁৱতো এটা খেতি কৰিছে কাঠফুলা খেতি, বহুত ডাঙৰ খেতি তাৰ পুৰা বহুত বাহিৰৰপৰা নিবলৈ আহে, গাড়ীয়ে গাড়ীয়ে দিয়ে।
অ'।
কাঠফুলা কিন্তু বহুত দাম আছে আকৌদে, কিন্তু মোৰ কৰিবলৈ মন এটা আছে আকৌ কাঠফুলাটো।
মো বেয়া পাওঁ খাই।
হেইটো হেইটো একেবাৰে ভাল বস্তু হেইটেৱেই।
উম।
সেইটো বহুত ভিটামিন, বহুত ভালো একো মানে হেৰি নকৰে। ইফেক্ট নকৰে, দেহাটোৰ ইফেক্ট নকৰে মানে।
তাকে।
মানে কি হয় আজিকালি আমাৰ আমাৰ আমিতো এনেই নৰ্মেলি আমি খেতিয়কৰ মানুহ, দুখীয়া মানুহ আমি তাই ব্ৰইলাৰ খাওঁ। বিহু চিহুৱে ব্ৰইলাৰ খাওঁ। আমাৰ মানে ধৰি লওঁ তোৰ হাঁহ খাবলৈ পইচা নাথাকে।
উম।
ব্ৰইলাৰটো হ'ল তোৰ পোৰা বেজী দি দি হেৰি কৰি পেলাই ডাঙৰ কৰে, ত্ৰিছদিনত চাৰি পাঁচ কেজি হ'ল যা কম দাম কম খবৰ হয়া নেকি।
অ'।
বেমাৰ আজাৰ হয় ন' মানুহ বাকী তহঁতৰ ঘৰত ঠিকে আছে?
আছে আছে। তহঁতৰ?
আমাৰো ঠিকেই আছে।